হেল্ল' অ?
অ ভাত খাব হ'ল নেকি?
অ হ'ল হ'ল আহক।
এই মই কাম এটা কৰি আছো।
কি কাম কৰি আছে?
এই কিবা কিতাপৰ কাম অলপ কৰি আছোঁ এতিয়া দহ মিনিত মানৰ পিছতে খাব লাগিব।
ইয়াতে চিনেমা চাই হলনি?
চিনেমা চাই হোৱা নাই।
চিনেমা চাই হোৱা নাই? অ, এই এওঁ ওচৰত কথা এটা পাতি লওঁ ছো-ছোৱালীক ভাতটো ৰেডি কৰিবলৈ কোৱা।
অ',
অ',
অ, অথনি আসনটো যে কৰি -কৰিছিলে আসনটো কেনেকুৱা আছিলে মোক কৈ দিয়াচোন?
আপুনি আজি আহিলে -আহিল-আহিলেহে কৰিব পাৰিম আপুনি।
উম, আজি কি-কি বনালে ধুনীয়া কেই কৈ দিয়াচোন?
ধৰি আনজা মানে এতিয়া মাছ বেছিহে বেমাৰী হ'বগে প্ৰতিুপালকো সিহে দুয়ো বেমাৰীয়ে ডুপিয়াই যে তই ডুপিয়াই যাব গৈছ।
নিচানে- নিচানে ধৰি আনচে নি নিচানে ধৰি - ধৰি আনছে।
নিচাই ধৰি আনিছে যি ধৰি আনিছে মানে যিটো চুচৰা দি আনিছে চোচৰা দি আনিছে বেমাৰী বেছিহে হ'ব।
নিচানে প্ৰতিপাল কৰিছে? নিচানে প্ৰতিপাল কৰিছে তেতিয়াহলে অ, ন' নিচ নিচানে আয়েকক প্ৰতিপাল কৰিছে? এ নিচানে আয়কক প্ৰতিপাল কৰিছে?
সিপালে- সিফালে নহয় ইফালৰ খন নতুন কাহি খন। ইখন- ইখন অ, মাংস বনালো আম
উম,
অকল মাংসহে বনালো অ, এ জালুক দিয়াকে এখন বনালোঁ, এখন নৰ্মেল কে বনালোঁ। সেই কৰি পেলাই নবনালোঁ। এ তুমি খোৱা আকৌ ভাতকেইটা। এ নব নহলে এতিয়াওঁ ৰাতি এখন বনাবলে সময় নাই আওঁ। হম,
এতিয়া সেই- সেইটো কি কৰিছে কৰি আছে দেখুন। এনে ডাক্তৰ ওচৰলে আজি নিয়াৰ কথা কৈছিলে মোৰো আজি চা অ, ডাক্তৰ ওচৰলে আজি নিয়াৰ কথা কৈছিলে মোক আজি নালাগে আজি চাই লওঁ। কাইলে নিম বুলি কলো অ,
সিঁহেতে আহিব নেকি আজি?
এহ নাহে এতিয়া আকৌ আহিলে হেৰি হব নহয়
নাহে?
এতিয়া আহিলে দিগদাৰ হব নহয়।
হে?
এতিয়া নাহে।
উম,
এতিয়া নাহ হে এতিয়া আহিলে আকৌ পিছত জানো আহিব পাৰিব জানো সদায় জানো তেত থাকিবতো নোৱাৰে নহয়।
এতিয়া এতিয়া যদি গুচি আহে শনিবাৰে আহিব নালাগিব জানো?
অ অ হয়, এওঁ এতিয়া নাহিলো হব।
উম।
ভাত খেলা নাই কুকিহতে? কুকিহঁতে ভাত খালে নেকি?
কুকীহঁতে ভাত খাবলৈ লৈছে হবলা, আপুনি ফোন কৰোঁতে এতিয়া ফোন কৰা নাই অকনমান দেৰি হ'ল হু আধা ঘন্টামান হ'ল ফোন কৰা উম।
অ এ ল'ৰা - ছোৱালীয়ে খাই আছে নি?
সিহঁতট খাবলৈ মই দি
ল'ৰা ছোৱালী খাবলে আৰম্ভ কৰিলে নি? অঁ ইয়াতে চিনেমা কিমান চাবলে আছে?
বেছি নাই নেকি? সিহঁতে চাই আছে নহয়। আঠটা বজাৰ পৰা দছটালৈকে চাবি দেখোন। দছটা বাজিব হ'ল এতিয়া উম বেচি থাকিব।
পুৰবি শ পুৰ পুৰবি শৰ্মা চিনেমা চোৱাৰ কথাই আছিলে?
অসমীয়া চিনেমা নচলে।
অসমীয়া চিনেমা নচলে?
অ নেখাবা? কথা এটা বলে এটা বস্তু দি থোৱা আছে।
ক ক হেৰি এটা এই লৰাই উত্তল দাপোন আৰু অৱতল দাপোন এই কনচেপ্টটো নাজানে অলপ শিকাই দিব লাগিছিলে।
কাক?
লৰাই, উত্তল দাপোন আৰু অৱ তল দাপোন এইটো কোনখন উত্তল কোনখন অৱতল সেই কনচেপটো তোৰ লৰাই নাজানে। এই তাক শিকাই দিব লাগিছিলে। উত্তল কোনখন অৱতল কোনখননো?
উত্তলখন যিটো বাহিৰ ফালে যে হেৰি হৈ থাকে অখহি থাকে সেইখন উত্তল আৰু যিখন ভিতৰৰ ফালে অৱতল দাপোনখন তেনেকে ব্যৱহাৰ কৰা নহয় এ কিন্তু এ এ যিখন ভিতৰৰ ফাল ঘূৰ খোৱা নিচিনা হয় সেইখনে
উতল দাপোননো ক'ত ব্যৱহাৰ হয়? গাড়ী ব্যৱহাৰ কৰিবলে উতল দাপোন নি?
ন আ! এ গাড়ী যে কাছাইডৰ যে এখন হা?
আৰু অবটল দাপোন? আ আমাৰ ৰাতিপুৱাৰ পৰা মই উঠিয়াই চাইছোঁ ৰাই একদম খিৰিকখাই ধুনীয়াকৈ হাতে ধৰি ছিঙিব পৰা হৈ আছে।
মেডিকেল ইনষ্ট্ৰুমেন্ট কিছুমানত ব্যৱহাৰ হয় হ'বলা।
এই আমাৰ ওপৰৰ পৰা
আহ!
শিলিখা একদম পুৰা চিঙিব পৰা হৈ আছে, ওপৰত উঠি শিলিখা এখিনি চিঙিব পৰা হৈ আছে।
অকণমান জেগাটো বা লৰচৰ কৰি দিয়ক শুনা নাই ভালকে নেটৱৰ্কটো পোৱা নাই।
হা হাতেৰে একদম শিলিখা চিঙিব‌ চিঙিব পৰা হৈ আছে আৰু। এ ধুনীয়াকে শিলিখা ছিঙিব পাৰি, একদম পুৰা।
হেল্ল'?
মো বিশ মিনিট কথা পাতিলে হৈ যাব।
হেল্ল'?
বিছ মিনিটৰ পিছত
কথাবিলাক ভালকে শুনা নাই জেগাতো ল'ৰ
আশী মিনিট হৈ যাব। এশ এশ আ শি মিনিট যদি বিশ মিনিটৰ পিছত মোৰ হৈ যায়। তেতিয়াহ'লে দেখোন পইচা পাব লাগে। এতিয়া পইচাটো আহে নাই পেমেণ্ট দেখোন চয়ে কৰা নাই। অথনি চুৰকনে কোৱা মতে কাইলৈ হ'ব এতিয়া কাইলৈ হয়নে নহয়?
অকমান ল'ৰ‌ ছৰ কৰি দিবলৈ কোৱা একো নুশুনিয়ে।
তাৰ কি হৈছে?
হেল্ল'?
অৰে কি হৈছে? এ হে
জেগাটোৰ পৰা অকনমান লৰচৰ কৰি দিবলৈ কৈছো শুনা নাই ভালকে?